কথা ক কথা খিন্ত শুনিছানে হয় নহয় কথাখিনি লগাইছে। হয় নহয় কথা। কথাখিনতে লগাইছে।
ইহঁতৰ কি যি হ'ব নাটক গিলা শেষাই নহয়। উম গমপাইছো অ।
মই মাক মই এনে এইদিনা কৰা নাই। তই তিৰিয়ে দে সেনেকে কৈছো ডাইৰেক্ট। সি শিপছা আছে। চ আছে আৰু বোলে আমি বোলে তাক খাব খাবা দিয়া নাই বোলে। সেইদিনা আৰু বোলে ইয়াৰ কিবা কিবি নাম লগাইছে আৰু নিচনা আৰু মৰ কথা এ।
হেল্ল'। হেল্ল'। হেল্ল'। আহ দে ক।
আৰু সেনেকে লগাইছে আৰু এ সেইয় আৰু মোক কৈছো আৰু এই ভছ মইছো মই মছ। মইতো কৈছো। মোৰ লগত আমাৰ লগত আমি কেনে দিম তাক সেই কৰিব সি আমাৰ লগত নাই সি বেলেগ। লগত আছে ই যাৰ লগত আছে তাৰ লগত থাক সি। সে আমি চাৰিটা গুচি আছোঁ সি আৰু সি আৰু মই আগতে সনেকে সোমাইছো আমি তাতে ভিতৰত।
অ
এনে কৈছো আৰু।
আচ্ছা। কিজে হ'ব মাহা আৰু এ অ এই। আৰু এটা কি জানানে শেষ কিবা এটা কল মানে। সি আগে লগগে যাই কিনে মানে গাহৰি লগাই দিব ঐ দে।
হে অ সেয় কৰিলে আৰু সিদিনা সেই কিবা কাণফুলি নে কি কিনিব ওলাইছিল।
অ গম নাপাওঁ।
উলাওতে আৰু মই আৰু মই এনেকে নিচা নাম এই নিচা নাই। এই কথাটো ক গ'লে। দে, দে, দে, দে, নাই, নাই, নাই, নাই।
নিঙনে বুলিকবি।
নি নি আ হলিয় আৰু মই। কথাাতটো আৰু সেই দেউতাক আৰু ক'লো। এটা সি সি আৰু মই ক'লো আৰু দুটাই। এ যোনীটোক। বা একো বুলিয়ে নাভাবে। তই তাৰ কাৰণে এইগিলাক কিনিবা লাগেনে সেনেকে ক'লো আৰু কিবা এটা।
উম।
ন কৈছ ন কোৱা নাই মনতো নাই। ভালকে সেই কথাটো যাইকেই তাই সেই লগাই দিছে। সেইদিনাই লৈ গৈছে ৰাতি মেছেজ কৰি পাই
উম সেইকাৰণে একো কথা নকবি টাক
নকওঁৱেই তাৰপিছত আৰু সিদিনা কৈছোঁ তো পৰহি নাই ছতষি মই কৈছো এনেকে এই ৰিক্সা আমি যনাাক কিবা কিবি কথা কৈছিলি এই চব হেতক লগে দিছে হয়াই নহয় কথা আৰু দতাৰ কথা বেছি কে লগাইছি হয়
আৰু এটা বস্তু কি জানানে, সিহতি লাগ লাগিব হ কাজিয়া লাগিব কিন্তু কাজিয়া লগাৰ পিছত যেতিয়া আমাৰ তাত আহে তেতিয়া আমি কিছুমান কথা কওঁ যেতিয়া সিহঁতি ভাল ভাল হয় পিছত কথা সিমান লগা পিছত আমি বেয়া হৈ থাকো, আমি বেয়া হৈ থাকো
প্ৰথমতে কাজিয়া খিনিত আমাৰ লগত সেই কৰিব কাজিয়া ভাল হোৱাৰ পিছত নিজে নিজখিনি কথাখিনি পাতিলে আমাক বেয়া পায়। হেনেকুৱাই। ইটন ইটন সি পালি ইতেন সেৱা সেৱাই কৰিব আমাৰ লগে দিয়ে লগে দে কৰি দি ভালক দি কিন্তু হোৱাৰ পিছত চব কথা লগাই দিয়ে
উম লগাই দিব।
আহ লগাই কিবা কিবি কথা যি কৈছো সেইও যদি গাড়ী তাৰ গাহৰি যদি ইটষ্ট নাই গাড়ী গাড়ী যদি ইণ্টাৰেষ্ট নাই সি কি কৰিব লাগি থাকিব লাগে পিছে পিছে তাই।
বৌয়ে গাটোৰ কাৰণে
নকৰ আৰু।
এ তো কি বুলি কয় গাৰ সম্পৰ্ক।
এনেকুৱা সম্পৰ্ক পিছত বহুত হ'ব।
সেয়ে এটা কথা কওঁ ৰহ তোক এ কি বুলি কয় সিদিনাখন জি। ফললাইনত
ফললাইনত অ অ তোক তোক বোলে খেদিছে
অ তাৰপিছত তাৰে আগে আগে মানে হেদ গৈছিল দেই। এ সেৱা কৰবি যাই যি মন্দিৰ। তাতে অ যাওঁতে এই একদম ওপৰক লাগি দে। অ ই মোৰ সিদিনা। মই নকওঁ আৰু বহুত মানে মোৰ জীৱন চবতকে বেয়া। তো মই দিন বুলি কওঁ।
সঁচাই সচাই মোৰ কাষত চাৰিটা লৰা আহিছিল ভাপ ৰখি গৈছিল। মানে অকমান দূৰতকে আছিল। মই তেতিয়া মই কি কৰো অ যি। চুন চান জাগা মই কি কৰো কি নকৰো এনেকুৱা লাগিছে কান্দি কান্দি মোৰ। এই শুন মোৰ সঁচাই মোৰ কান্দি কান্দি মোৰ বুকুৰ বিষেই গৈছে এনেকুৱা হৈছে। তাৰ পিছত তাৰে মোৰ আগেদি দুটা মানুহ গৈছে মটা মানুহ গৈছে। সেই মতা মানুহকিতা সপা আগত যাই কিনে ৰখছি দেই ৰখাৰ পিছত তাতে আছে মই গম নাপাওঁ দেই সেই ল'ৰা মই সে থে হেতক ফোন কৰি কৰি মাতি আ মই যিমান ভাষা বসিছো সিহঁতৰ আগত মানে যোগাযোগত
আহ
যোগাযোগ কৰি তত পা নাই সিহঁতক তই আহিবি তহঁত আহিবিনেে নাই অমুক তমুক এনেকেও কৈছো মোৰ হে মোৰ মানে কান্তা অৱস্থা মোৰ আটা শুনি কিনে হেত চাতটা ল'ৰা গুচি গৈছি তাৰ পৰা দেই সেইটো গ দুটা আহিলা আহাৰ পিছত মই যেতিয়া হাতত গেলো গালি পাৰি পাৰ গছো তাতে মতাানুো দু ত মানে কৈছি তোমালোকে সেনেকে মানে কিয় হেৰি থৈ গৈছা ছোৱালীজনীকে ৰাতিখন তাৰপিছত ক'ৰবাত এৰি থৈ যাব লাগে কৰবাত দোকানত এৰি থৈ যোৱা কৰবাত তিৰোটা মানুহ আছে তাতে এৰি থৈ যোৱা
আহ এই দেখ তাতো থাকে নেকি ইমান জেগাত ৰাতি কোনে কোনোবাই যদি টানি লেই গেলেক
সেইটোয়েটো মই সেইটোয়ে কৈছো তাৰ পিছত কি হৈছে জানো তাৰ পিছত মানে মানুহ দুটা কৈছি যে হেৰি তোমালোকক যদি এনেকে আনিব লাগে নানিবা লগ কিয় হৈছে এনেকে কৈছি দেই তাৰপিছত কৈছ যে আমি আমি ইয়াত আছো ছোৱালী সে অকলে আছে কাৰণে আমি ইয়াতে আছো আমি কাষত গ'লে তাই ভয় খাব বুলি আমি তাইৰ কাষত যোৱা নাই
ন ঠিকে আছে মানে এতিয়া ভালে আছে যদি সয়া মানে বেলেগ আহিলে আৰু কোনবা
সঁচা সঁচা মোৰ কিমান ভয় লাগিছে মই কি কৰো কি নকৰো মোৰ সেনে
সেহঁতে সেহঁতে ভাল কাৰণে ভালতে মাথা মাৰছি সেহঁতে ভাল কাৰণে ভাল ভাবছ পুচ
চাইদে মৰ আচ্ তাত বহি কিনে কান্দচো ভাবচোন, মই সিদিনা খানে সিহঁতক কৈছো যে মই তহতৰ ওপৰত আৰ কেতিয়ানো বিশ্বাস নক কৰো, নকৰোঁৱে মই সিহঁতৰ ওপৰত বিশ্বাস। মোৰটো ঘৰত অঁ গৈছে আৰু মই নকওঁ আৰু তাতে কৰবা গৈছিল।
সিহঁতে বোলে দছ এই তহঁতে তহঁতে ৰাতি আঠটা মান বজাত পাইছ হয় দি এই হয়
অ এ হেৰি কৈছিল দে উম তাই কৈছি নে? হেল্ল'। হেল্ল'।
হেল্ল'।
আহ শু শুনি গৈছি ন শু শুনি গৈচি ত
তই তই বেয়া দি আছে এইটো টাৱাৰটো।
অ আহিছি বাৰ।
অ আহিছি দে। কৈছি আহ আহিছি সেইদিনাই কৈছে কথাটো।
অ গম পাইছো অ গম পাইছো, মোক যিমান গালি দিছি তাই!
কিন্তু বাকী কথা খিনি গম পোৱা নাই মই।
দুুনীয়াৰ গালি দিছি তাই মোক, অ তাৰপিছত সেই মন্দিৰত যায় কিনে হেৰি তাতেও সিহঁতি যায় কিনে মানে হেৰি কৰছি মই পিছত সুধছো তহঁতি এ কম দে পিছত যোগাযোগত কম দে, এ মই কৈছো যে তহঁতি সে সেইটো নাই কি বোলে লগতো নাই তহঁতি এগিলাও কৰ কি মানে তহঁতি কি কৰিম বুলি ভাবিছো মই সেনেকৈ কৈছোঁ।
কি কৰিছ নখন নক ঠিক আছে বাদ দিয়ে আৰু এ কথা এটা যি কৰে ভাবি
এইল সদায় নাটক সিহঁতৰ
আজি ভাল খালি বেয়া সেনেকোৱা।
আৰু হেৰি দেই এ ই আপাই আৰু এ গাহৰি দুটা আছেও কথাও পাতে তথাপিও গাহেৰি মানে বগামুলাক মানে হেই কৰে
অঁ বুজি পাইছোঁ মই অলপ।
আঁ
মই মই দেখি দেখি থাকোঁ ন দেখি দে বুলি গম পাই মনটো-'
যি জ্বলব তাই মই যদি মানে এনে ধৰ বাহানা। কৰি কিনে যদি বগামলৰ কাষত যাও যি জ্বলে অ
এজিয়া গম পাইছে আমি যিতিয়া যেনে থিয়াই দি আছিলোঁ যে সেইিনে গম পাইছিল অল গা়ীত বহি নাছিল যাই কিনে।
উম মুখ খন তাই চাব লগা হয় পুৰা
চাই থবি।
এ কি ভাবছি আহ আছছো আৰু
তেন বোলে ইতি ইতিন বোলে সেই কি বগ মেলাৰ বোলে কিবা আহি আছে।
কি আহি আছে। ব বগা লৰা আহি আছে। হা হেল্ল' কি ক '
এই আহা বুলি কৈ আছে য তহতে নহয় এই সেইটো কৰা নাই সেইটো শিকিলে নহয় এ কি জান।
কি জনে অ- আ -আ অ -অ এইটো কব পাৰিবি দে অ ' অ 'আহি আছে তাই বোলে হেৰি সেইটো বোলে একালাই দেই বোলে।
কালাই দিব বোলে।
অ 'একালাই দিব কচ দে আমাৰ আহ বোলো দে দে আমাৰ পইচা কেইটায়া বাচব
উ শুন তাতে বুজি পাই ত ভাত
তাতেই তাক বুজি তাতে বুজি পাই তাই ইংগিত গিলা তাই নিজে দি আছে।
বগামলাক নেদ কিনে যদি ইকি জিলাক কলামিলাক
কলা অ'
তাক দিলা হয় তাক ধ দিলা হয়। তেতিয়া অলপ বেলেগ ভাবিলো আমি।
তেতিয়াও অলপ কথাাতটো বেলেগ আছে কিন্তু একালে দিবনে।
অ' আৰু লগৰ লগত দিলে বেলেগ কথা
কিবা কিবা হয়। অ' এ মানে ৰস আহ আহ তাকে।
হম।
এতিয়া সেইও নাই বিদ্যালয়ও নাই। এ তই এটা কাম কৰিচোন আমাৰ। যি আমাৰ যি সংগঠনটো যি নতুনকে আপি এটা যি সুমচি।
অ' আহ
যন্ত্ৰ টোৰ সংগঠনে দি নতুন কে হুমাইছি অ' তই সেই উলাই দিবি চোন।
ক এটা উলিয়াব পৰা নাই
নাই মই নোলাও দে মোক মই ওলালেও কথাটো বেয়া হ'ব
মই উললো মোক নামাতে মই হ'লেও মোক এদিন
অ হ'ব দে মই দি দিম দে এ হেল্ল' এ কাট মই কৰিছোদে ইবাৰ
হ'ল নেকি
মই কৰিছোঁ দে